এ লে কল
হ'ব একো নাই কক
এ মই মানে হেৰিতটো চেঞ্জ কৰি আছিলো হা তাৰ পাছত উ টিপি দিলো লাগি গ'ল
দেই একো নাই ক ক হব
ফুন মই মানে কিবা কৈ আছিলোঁ যে মই যে হেৰি আছিলো ন
উম
মানে মই হেৰি ক'ব খুজি আছো যে মই দুখ দোকান এখন খুলিম হা
কিহৰ দোকান খোলিবি
এই কিবা কি বুলি কয় হাৰ্ড বৱেৰ নে কি বুলি কয় হাৰ্ডৰ হাৰ্ডৱেৰ দোকান খুলিম
হাৰ্ডেয়াৰ খুলিব ন ফাৰ্নিচাৰ দোকান
ফাৰ্ণিচাৰ দোকান এই আমাৰ ফালে ফাৰ্নিচাৰ দোকান বোলে বহুতকেইটা বন্ধ কৰিছে হা ফাৰ্ণিচাৰ ইমান কিবা হেৰি নচলে না মানে সিহঁতক দুই নম্বৰী কৰা কাৰণে বোলে বন্ধ কৰিছে ত ফাৰ্ণিচাৰৰ মোৰ কিমান মই ইমান মানে হেৰি নাজানো আৰু হেৰি নাই মোৰ ইন্টাৰেষ্ট নাই মই মানে হেৰি দোকান টো খুলিম বুলি ভাবিছো কি বুলি ক উম হাৰ্ডাৰ দোকান ত ততে খুলি থিম কি কি এইটো বুজি পোৱাাই আমাৰ ফালে চলিব
হাৰ্ডৱেৰ দোকানত কি কি ৰাখে সেইটো কোৱাচোন মোক
হাৰ্ডৱেৰ দোকানতটো ইলেক্ট্ৰিকেল বস্তু যিমানতটো আমাৰ
চাহ চাহ হাৰৱে হ শুনিলোৱা বুলি কলে যে ইলেক্ট্ৰিকেল আৰু মেকানিকেল যেনেকে ধৰ গাড়ী নটবুল পাৰ্ক এইাক থাকে ন নট বজাৰ এইবিলাক থাকিবতো
অ এক এইকেইটা থাকিব এই নত কোনে কিনিবাফালে এই গাড়ী বস্তু
সেইটো আকৌ ৰং ৰাখিব লাগিব প্ৰাইমাৰ চাইমাৰ
এ মই কি ভাবিছো জানা মই হাৰ্ডৱেৰ দোকান সুধিম তাতে মই ফেন ৰাখিম, মটৰ ৰাখিম আৰু সৰু-সুৰা ইলেক ইলেকট্ৰিকেল বস্তু কেইটা আছে সেইকেইটা ৰাখিম আৰু ধৰ ঘৰৰ উৱাৰিংৰ কাৰনে যিমান কেইটা বস্তু লাগে হা গোটেই কেইখন ৰা এনেকে এনেকে খুলিম বুলি ভাবিছো আৰু লগতে মই বস্তু ৰিপেয়াৰো কৰিম না
অ তো
অ ত ভাবি যেনেকে খুলিম বুলি ভাবি আছো তেতিয়া মানে পইচাৰ প্ৰব্লেম চলি আছে
হেই লোন এটা ল, ভা ভাল হেই বা বেংক এটাৰ পৰা লোন এটা লৈ
আটচা, লোন যে লোন যে লওঁ, এতিয়া মোক কি চাই লোনটো দিব হে বেংকে?
তোৰ যদি মাটি আছে মাটি কাগজ পাতি দেখাবি।
যোনটো, যোনটো হেৰি আছিলে এইটো মাটিৰ ও ঘৰত দেউতাই লোন লৈ ৰাখি থৈছে, মোক আকৌ দিব নেকি? টো হেৰি পৰা লোন। উম, এইটো বেলেগ মাটিহে লাগিব লোন ল'বৰ কাৰণে। বেলেগ কিবা এটা দেখাব লাগিব এইটো মোৰ এইটো আছে বুলি।
ত দোকানখন দে দোকান এখন আছিলে নহয় তহঁতৰ, এখন দোকান দেখাই পেলাই লোন এটা ল'বলে চাই চেষ্টা কৰ।
দোকানৰ ওপৰতো লোন লব পাৰি। দোকান দেখালে হৈ যাব।
অ', দোকান দেখালে বা দোকানৰ কাগজ পাতি দেখালে হৈ যাব।
কিমান-কিমানলৈকে লোন দিব, কিমানটো লৈকে হেৰি
এইটোতো এতিয়া তোৰ এ কিমান দুইলৈকে থাকে নেকি অ, মিনিমাম নেকি দুই পৰা পাঁচলৈকে থাকিব পাব পাবি চাগে।
এই দুই লাখ টকা হ'লেতো নহ'ব, মোৰ বেছি লাগে।
লৈকে লব পাৰিবি, অ, পাঁচ, ছয় লাখ ট্ৰাই কৰি চাব পাৰা ন' তই। তোৰ দিবও পাৰে।
এতিয়া দিয়ে নে নাই ত' বহুত মাতা মাথা মাৰিব লাগিব হে বহুত।
তহঁতৰ দোকানৰ তহঁতৰ দোকানখনতো ডাঙৰে।
উম, আছে থাকিলে কি হ'ব একদম বহুত কিবা হেৰি কৰিব লাগে ডকুমেন্ট চব। চকুমেন্ট দি, এই দেউতাই এবাৰ লৈছে হা লোন, লোন লোৱাৰ পাছত ই মোক কে কিবা দেউতা একদম, চাৰি, পাঁচ মান কিবা হেৰি লাগে লাগি আছিলে, তাৰপাছত গৈ কিবা এপ্ৰুভ হ'ল লোণ, তথাপি দিব নোখোজে কিবা কিবি হেৰি লাগিয়ে থাকে, বহুত ভেজাল এ। লোণ লোৱা, উম, নিজে-নিজে অলপ চলপ এতিয়া ফাৰ্ষ্টত মানে ভাবি আছোঁ অলপ চলপ নিজে কিবা কৰি, অলপ চলপ যোগাৰ পাতি মিলাই অলপ, লাহে-লাহে ষ্টাৰ্টআপ কৰি দিম নেকি বুলি ভাবিছোঁ।
নিজে যোগাৰ লৈ কৰিব গ'লে বহুত সময় লাগি যাব বুজিছা নে, যদি সহজ উপায় গেলে লোণ লোণটা তোক
তে, লোণ যে লওঁ সেইটো কাৰণটো মই কৈ আছো না, মই ভাবিছো হা অলপ চলপ বস্তু ধৰ, এতিয়া মই ৰেপিয়াৰিং তোক ৰিপেয়াৰিং কামটো আৰম্ভ কৰি দিওঁ লাহে-লাহে যেতিয়া অলপ পইচা হ'ব, তেতিয়া বেলেগ কিবা আইটেম চাইটেম অলপ উঠাই ল'ম।
অ', তেনেকে কৰিব পাৰ
এইটোকে ভাবি আছিলো, এতিয়া দেউতাক কৈ আছো, দেউতাই কৈ আছে পইচা পাতি নাই ক'ৰ পৰা কৰিবি কেনেকা কৰিবি। নিজে অলপ কিবা কৰি চুৰি চা ওলাব পাৰো নেকি। এ ক'ত যাম কি কৰিম একো বুজিয়ে পোৱা নাই মাথা হেং হৈ গল।
উম, এবাৰ মাথাটো মাৰিছা কিবা এটা কৰিবলে মাথাটো মাৰিব লাগিব।
এতিয়া মাথ, এতিয়া মাথা মাৰিব হলে মোৰ কিবা হেৰি খুটি চুটি এটা দেখি কিনে তাতে গৈ মাথা মাৰিব লাগ
উম, তেনেকে মাথাটো মাৰিব দিয়া নাই আৰু ওৱালত গৈ। মানু যে ক'বাত পইচা ল বুলি ভাবে যে অচন কালাৰ কৰি দে ত পইচা ল বোলে
কালাৰ ট্ৰেডিং
অ
কালাৰ মই বুজিয়ে নাপাওঁ কালাৰ তই পাৰিলে অলপ বুজাই দে মোক
ন চটাইত ধৰ বিশছ পঁচিছ হাজাৰ টকা এ আছে তোৰ তাত
অ
তেনেহলে সেইটো ত গেমত ভৰা ঠিক আছে গেম সেইটোত মানে তোৰ চাই চিতি ভালকে খেল সেইটো ব মানে তই পাঁচ চাৰিট মানে মিনিমাম ধ বিশ বছৰ তাত এক পান উঠিব পাৰিবি ধুনীয়াকে
আচ্ছা ভাই মই বুজি পাইছো ত কি মই মোৰ ততে কালাৰ ট্ৰেডিংটোক এইটয়ে। বুজি নাপাওঁ মই কৰিম কেনেকে মই কালাৰ ট্ৰ হা হা?
খালটো আটা কালাৰ বেচম বুজিছ তেনেকে ধৰ তোৰ তাত এ বিগৰ পৰা স্মল থাকে বিগ মান যিটো ফাইভৰ পৰা নাইনকে যিটো কেপিটেল নয় সেইকেইটা বিষ আৰু জিৰ' সৰুলৈকে যিকেইটা স্মল নম্বৰ সেইকেইটা হৈছে স্মল।
উম।
তিটা কালাৰ থাকে এটা হৈছে গ্ৰীন, ৰেড আৰু এটা ভাই'লেট।
উম।
জ' আৰু ফাইভ মাৰ ভাই থ
জিৰ' আৰু ফাইভ ভাইলেট হয়।
অ মানে গ্ৰীণ আৰু ৰেড মিলি ভাইলেট বনিছেতো।
উম, পচত
অ' তহ এতিয়া বিগ বাছ মলত লগালি ঠিক আছে বিগৰ
নেতাদহ বিগত পইচা লগালে।
উ বিগত ঘৰ মই বিশ টকা লগাই দিলো হা পাছত
নাইনলটা নম্বৰ মাৰিলে যে মাৰিছে তেনেহ'লে চল্লিশ টকা পাবি
অ', মানোই মই বিষত লগালে ধৰ এতিয়া মই বিষত বিশ টকা লগাই দিলো এতিয়া ফাইভৰ পৰা নাইন লৈকে যোনটো নম্বৰ নামৰক কিয় মই চল্লিশ টকা পাম।
অ', আৰু যদি জিৰ' পৰা ফ'ৰৰ ভিতৰত কিবা নমাৰ দে তেনেহ'লে পইচা নাপাৱ।
অ', মানে বিগ আৰু স্মল বুলিছে যিহেত ধৰ্ম দুয়টাতে কা বিছ টকা লগাই দিব
টো ক'ত হ'ল কচোন এটা না এটা মাৰিবই ঠিক আছে ত বিশ টকা লগালে সিফালে বিশ টকা গ'ল সিফালে বিশ টকা আহিল তো প্ৰফিট তেনেকে কোনো ভলে ন
উম আৰু মাজত কিবা হেৰি টাই চাই, টাই চাই হৈ নজনাকে
কেনেুৱা ধৰ ডাবোল ডাবোল স্মল, ডাবুল ডাবুল বিগ
অ', এইটোতো ডাইক্ এটা ন এয়া আহিবই না কালাৰ চটিঙত
অ', তই ধৰ এ যদি ধ এটা চাই এতি এইবাৰ ধৰ ঠিক আছে মোৰ দে এটা নম্বৰ লৈ লোৱা যেনেকে ধ ছেভেন মাৰিছে ঠিক আছে ছেভন তাৰ পিছৰ নম্বৰটো বোলে তই ধৰ দুই মাৰিছে তই জান বোলে তই দুইত বোলে এশ টকা লগাইছ ঠিক আছে নম্বৰ অকল নম্বৰ বিষ অ নাই খেলা অকল নম্বৰত পইচা লগাইছো।
আহ তৰপাছত
যদি দুই মাৰিলে, তে দুই মাৰিলকে এশ টকাৰ জেগাত নশ টকা পাম।
এশ টকাত, নশ টকা দিব? মই মানে নম্বৰত লগালে নম্বৰত লগালে।
নম্বৰ লগালে নাইন ইন্ত পইচা পাবি, মানে নাইন এক্স হৈ যায়হে।
বা, এইবি মালটো, একদম বঢ়িয়া আছে এ।
সেইটোয়েই টো মাথা মাৰিব লাগিব খালি, ত প্ৰথম ধৰ অলপ তই মানে অংক মেথামেটিক গেমটো খেলা, অলপ মেথেটিকছ কৰিব জানিলে খলিব পাৰিবি।
এই মেথা মে মেথামেটিক্সত মই মেট্ৰিকত জিৰ', জিৰ', জিৰ' পাইছিলো।
মেথছৰ ওপৰত বেষ্ট গেমটো এইটো। ত মানে কাৰেক্ট পেলাব আছে নম্বৰ পেলাব হ'লে তই অলপ অংক কৰিব লাগিব সেইটোত, অংক হিচাপত যে যিটো লাষ্ট ইকুৱেলত যিটো পাৰি দে সেই নম্বৰটো মাৰ চানেছ হানড্ৰেড মানে নাইনটি পাৰ্চেণ্ট থাকে।
এতিয়া, এই কালা ট্ৰেডিংত আকৌ অংক কেনেকে দুটা নম্বৰ হা তোৰ বিগ আৰু স্মল
নাই নাই তাৰ ভিতৰত তাৰ ভিতৰত অংক কেনেক কি কৰিব লাগে জানা, তোৰ ধৰ তাত এটা চাগে চিৰিয়েল নম্বৰ এটা থাকে, যাতে ধৰ এতিয়া এইটো সময়ত এইটো পিৰিয়ড নাম্বাৰ এটা বুলি কয় ন।
উম।
ত্ৰিশকেণ্ডৰ গেম আছে, এক মিনিটৰ্ৰ গেম, তই তাত এক মিনটৰ খেলি আছ ঠিক আছে। তই এক মিনিটৰ মুৰে মুৰে ধৰ এতিয়া চিৰিয়েল নম্বৰ আছে। টু ফাইভ টু, ঠিক আছে।
আচ্ছা, টু ফাইভ টু পাছত
ফাইভ তাৰ নেক্সট টো ধৰ টু ফাইভ
হা, হা হেল্ল'। হেল্ল'। ক'ত গলি? হেল্ল' অ হেল্ল'
হেল্ল'
অ', ক?
ন-ন মই আকৌ এই ৰ' নেটৱৰ্ক প্ৰ'ব্লেম দিছিলে মানে।
উম, বুজি পালো
মই কৈ আছিলোঁ, টু ফাইভ টু ধৰ দিক মাৰিছে ফাইভ।
উম উম।
তাৰ নেক্সট চিৰিয়েল নাম্বাৰটো আহিব তোৰ টু ফাইভ থ্ৰী।
টু ফাইভ থ্ৰী, চিৰিয়ে মানে যোনটো নম্বৰ থাকিব তাৰে মা-তাৰ চিৰিয়েল নম্বৰটো মানে মেটচ কৰিব লাগে ন?
নহয় নহয় নহয় নহয় সেইটো নহয় সেইটো তই ধৰ চিৰিয়েল নম্বৰৰ লাষ্টৰ সংখ্যাটো কি আছিলে, ফাইভ মাৰোতে টু আছিলে লাষ্টত ঠিক আছে, এইবাৰ থ্ৰী হ'লগে।
এই ভাই মই এইবিলাক বুজি নাপাই ইমান মাথা মাথা মাৰিব নোৱাৰো, বেলেগ কিবা সহ আছে যোন কিটা একদম সহজ আছে একদম ন নাই, ইজি গেমছেম আছ সেইকেইটা থাকিলে ক ভাই, মই ইমান মাথা মাৰি মই
চা, ইজি বস্তুত মানে ইমানটা পইচা নাপাবি বুজ
এই যিমানে পাওঁ ভাই, মই উম যিমানে পাওঁ ভাই মই সেইটো- আছো মই ইমান মাথা মাৰি মই এই মেট্ৰিকত মই তোক কোৱা নাছিলোঁ যে মই মেট
উম ইছৰাম এনে এ এনেকে হলেটো নহব নহয়।
মই অংক চংক একোৱেই বুজি নাপাওঁ ভাই বেলেগ কিবা থাকিলে ক বলেক কিবা থাকে নি ক। চেম কালাৰ ট্ৰেডিঙৰ নিচিনা বেলেগ একোৱেই নাই হা
নাই সেইটোতে পইছা আছে কালাৰ ট্ৰেডিঙৰ নিচিনা বেলেগ গেমত পইচা নাই
বেলেগ আৰু একো এনেকা ছেম টাইপৰ নাই
শ্লডছ গেমিঙত আছে শ্লডছ গেমিঙত আছে আছে কিন্তু শ্ল'ড গেমিঙতো পইচা ভৰাব লাগিব যিমানকে বেছিকে খেলিব পাবি তিমান বেছি এমাউণ্ট তৰাল চান্স থাকে।
অ এই কিবা হেৰি যে এই এদিনাখন যে তই দিছিলি মোক হা তেনেকে টায়া, জেকপট টাইপৰ মানে জেকপট টাইপৰ যে কিবা হেৰিটোত থাকে।
উ
শ্লত গেমত মই য হা?
ক-ক, কি?
শ্লট গেমত যে, তই যে দিছিলি। এই মই কিবা চাইনা প কিমান পাইছিলো টকানে কিমান পৈছো হা, ত বিছতকাৰ পৰা এইতো একো একদম হেৰিলৈকে যোৱাই নাই দেখোন মই বুজি আ কক লগে লগে সষ্টম হৈ গ'ল
বিশ-বিশছ টকা ইমান নিদিব, তইটো এতিয়া দুশ টকা ভৰাই ধৰ দুশটা স্পীন, দুশটা স্পিনত তই কিবা ন কিবা এটাটো পাবিয়ে।
কিমান পাম ধৰ দুশটাই দুশটা স্পিন দিছে হা হা ধৰ দুশটা পিচ স্পিন দিছে মোক হা, ত দুশটা স্পিনৰ ভিতৰত মই অ এশ নিৰান্নব্বৈটা স্পিন খতম হৈ গ'ল মোৰ হা লাষ্টত এটা স্পিন আছে মোক এটা স্কুনত কিমান দিব ভাবিলা ধৰি লওক
লিনত বো এশ টকা দিল স খেলি খেললে তেনেকেতো বাহে ন
যদি ন হয়, যদি ন হয়।
সেইটোতো
উম। তাকে তো